কোৱা দুষ্ট
বা কি কৰিছ বা খবৰ খাতি নাইছে কিয় ইমান দিন
এ মই অলপ ধৰা বিজি আছিলো তোৰ কামত মানে লাগি আছিলো বুজিছ
কাম মানে কি কাম
এ এনেই ঘৰৰ কামতে লাগি আছিলো ক'ব গ'লে ঘৰত তোৰ অলপ মানে ঘাঁ চাবোৰ কাটিছিলো। লেতেৰা হৈ আছিলে সেইবোৰে কৰি আছিলো
বনাইছে ন সেইদিনাখন দেখিছিলো মই মিস্ত্ৰী লাগি আছে
অ মিস্ত্ৰী লাগিছিলে সিহঁতকো অলপ হেল্প কৰি দিছিলো ধৰ এ ঘৰৰ কামতে অলপ চলপ লাগি থাকো। আৰু
বাকী কেনেকোৱা হ'ল চলি আছে।
ঠিকে চলিছে তোৰ তই কি কৰি আছ কেইদিন
ভেকচন যাম বুলি ভাবিছিলো চাবৰ ভেকেশচন ষ্টাৰ্ট হৈছে যে
অ
টিপি যাম বুলি ভাবিছিলো টিপি যাবলৈ তোৰ লগৰখিনি ওলাইছে সিহঁতে তোৰ কাইলৈ মানে যাম বুলি কৈছে তাকে বোলো তোক তোক ফোন কৰি সুধি লওঁ তই যাবি নে নাযাও
অ তিপি চাই দে
অ টিপি চাইডে যাবি নেকি?
অ ৱাটাৰফল আছে ব ঠাণ্ডা জেগা ভাল জেগা
ভাল লাগে ৰে গৰমত বহুত ভাল লাগিব সাঁতুৰিব
সেইটোয়ে সাতুৰি পৰা পানী নাই বাৰু কিন্তু মানে ধৰ আহ ভালেই আৰু ৱাটাৰফল আছে ধুনীয়া জেগা
অ মই দাদা তাকো সুধিম সিও যাম বুলি কৈছে যে তাৰ লগত যাম সি যদি যায়।
পাৰি কিহত যাবি আহ তোৰ কাৰত যাবি নে স্কুটি বাইকত যাবি?
স্কুটি বাইকত মই দাদা এখন লৈ ল'ম তই দাদা এখন লৈ ল'বি
উম পাৰি হ'ব বেছি পইচাও নালাগে তাতে জান
অ সেইটোয়ে, তাৰপিছত মোৰ লগত আৰু এটা কোনোবা উঠি যাব পাৰিব যদি কোনোবা যায় মানে মইতো মোকতটো চলাব নিদিব দেউতাই
আহ হ'ব বাৰু চলিব, কেতিয়া যাবি?
কাইলৈ মানে যাওঁ।
কাইলৈ যাও জানো এইকেইদিন আমাৰ নামঘৰত ভা ভাওনা আছে তইতো ভাও লৈছ।
লৈছো তাকে ভাবিছো মানে এইকেইদিন বহুত মানে দূৰত পৰিছে ন।
অ
তাকে মই ভাবিছিলো এবাৰ গৈ অহা হয় ভাল আছিলে। মানে তোৰ বহুত গৰম পৰিছে ৰে মানে তোৰ প্ৰেছাৰ মানে একদম মাৰি দিছে মোৰ হাই প্ৰেছাৰ তাতেই মোৰ
অ সেইটো হয় বাৰু, কিন্তু কষ্টনো বধৰ ৰাতি ৰাতি ধৰ ভাওনা তোৰ কৰি কিনে কষ্ট নহব ৰাতি ত ভাওনা কৰিবি ন? তাৰপা খাই কিনে টোপনি খতিও হব সেইটোয়ে পাৰি বাৰু কি ভাউ লৈছ তই!
মই তোৰ মহাৰাণী।
মহাৰাণী
উম, বচন আহ আছে বহুত আছে তোৰ এতিয়া সাতাইশ তাৰিখ কিমান আছে, নাই কৰা কাণৰ ওচৰতে কৈ কৈ দিব আৰু তাৰ ভৰষাতে আছো আৰু।
এ ৰাম ভয় লাগে এ জান মইও আগতে ভাউ হৈছিলো নহয়। তাপা মোক তেতিয়া বচন মাতি লাগে মোৰ ভয় লাগে, তেওঁ বচনখিনি মুখস্থ কৰিলো ওচৰলৈ আহিছিলে ক'বলে। কিন্তু মই মুখস্থই হ'লগৈ এইখিনি। উম কৰিছো মই আগতে আগতে বহুত কৰিলো।
অ দাদাওটো কৰিছিলে তোৰ লগতে।
অ সিও কৰিছিলে, সি আৰু মই কেলে কৰিছিলো।
উম,, আগতে মোৰ মানে ভয় ভয় লাগিছিলে জান সৰুতে। এতিয়া ভয় ভাগি গল, যেতিয় পৰা মানে কৰিব ললো।
অঁ এ ভয় ভাগি যায় কাৰণ তই ভালকে চা ৰাধাও নাইছ না কি? ভয় কৰিব লাগে আৰু, ৰাসৰ ৰাধা কিমান ডিমাণ্ড আছে হয় নে নহয়?
অ ভাবচোন মানে প্ৰথম ৰাধা মানে মই ভবাই নাছিলো জানো মোক দিব বুলি। বুলি মই মানে এক্সপেকটে কৰা নাছিলোঁ।
অ ভাবিছাচোন গাঁৱৰ প্ৰথমখন ৰাসতে তয়ে ৰাধা হৈছ।
তাকে ইমান কাজিয়া পেচাল কৰাৰ পিছত, এ বহুত কাজিয়া হ'লতো।
অ ধুনীয়া নাগিছিল তাই
অ কয় ৰে এতিয়াও কয় মানুহ বিলাকে। তাৰপিছত, অ তাৰপিছত আকৌ যে এই যে তোৰ যে আমি যে ভেকচন প্ৰতিযোগিতাত যে বাই মই যে তেজীমলাটো যে এক্ট কৰিছিলো,, মানে বৌজনীয়ে মানে তোৰ ৰিলচত দিছিলে। ৰিলছত দিওঁতে মানে সেইটো কিমান গৈ ছে জান মানুহে চাইছে ভিৱাৰ্চ, দুই লাখ কিমান মানুহে চাইছে।
বাপ ৰে মোক পথাবিচোন ভিডিঅ'টো মই চাম।
মই পঠাম দে তোক, আকৌ তোৰ লাইক পাইছে দুহেজাৰ।
উম ভালেই তই এক্টিং কৰিব পাৰ ন?
অঁ এই তোৰ মানে সৰুতে সৰুৰ পৰা দিয়া হ মানে অলপমান আৰু ভালকৈ পাৰিলো হয়। কিন্তু মোক মানে মেইন কথা কি সৰুৰ পৰা নিদি - লে যে।
অ ইয়াতে আমাৰ দাদা এজন আছে, সেই দাদাজনে ধৰ থিয়েটাৰত কাম কৰে।
উম।
থিয়েটাৰ কৰিব পাৰ তাতে এক্টিং কৰিলে ধৰ, তই পইচা পাবি বহুত কিবি কৰিব পাৰিবি যে চাগৰৰত আগবাঢ়ি যাব পাৰিবি।
অ তাকে ভাবিছো লাইফটো যদি এতিয়া- বনাই ল'ব পাৰোঁ তেনেহ'লে পিছলৈ চিন্তা নাই আৰু।
সেইটোৱে এক্টিং কেৰিয়াৰটো ভাল যদি বেছি থিয়েটাৰ কৰি কৰি। যদি বেছি আগবাঢ়ি যাওঁ ন, তোক তেতিয়া অসমীয়া মুভিবোৰতো লৈ লব।
সেইটোতো পাৰি। কিন্তু মোৰ বেছিকে মানে কি হয় ডান্স কৰিবই বেছি ভাল পাও মই।
অ ডান্স কৰিব ভাল পাওঁ, তই এক্টিঙো ভাল কৰিছিলি তেজীমলাতো ভাল কৰিছিলি।
চবেই কৈ কছ দাং কতি নিচিনা বোলে, একদম ৰিয়েল লাগে। এনেকুৱা লাগি যেন মানে তেজীমলা মানে এইটোন কৰি আছে।
সেইটো ভাল হৈছিলে ভাল আছিলে। তই এক্টিঙত যাব পাৰ দেই।
পাৰি এতিয় মানে কি আগবাঢ়ি লৈ যোৱা মানুহ নাই যে। কাৰ লগত যাবি নক আগবাঢ়ি, যদিও যাব বিচাৰো। পাৰি পাৰি অ দাদাজনক মোক সুধি চাম যদি কৰে তেনেহ'লেতো ভালেই আৰু নকৰিলেতো আৰু কিনো কৰিম আৰু কক।
সেইটো আমি চাপৰ্ট কৰিম। নহলে তই নিজৰ মোবাইলতে চৰ্ট ফিল্ম বনাব পাৰ,
অ শৰ্ট ফিল্ম বনাবলৈ ঢেৰ মানুহ লাগে অ।
আমি আছো, মই আছো, মোৰ দাদা আছে, মোৰ ভাইটি আছে, বহুত কোনোবা কোনোবা আছে। আৰু তোৰ এই নিকামনৰ চাইদেও বহুত আছে তোৰ এক্টিং কৰা ধৰ এনেকে চৰ্ট ফিল্ম বনোৱা।
অ বনাই ন?
বনাই আছে সিহঁতে ভুতৰ মুভি এখন বনাই আছে।
অ' অ অহ। এ এইফালে নেকি তোৰ? এ দৰিকা হেৰি‌ খ নহয়ো অ অ অ পেহী সুত নেকি?
অ' পেহীহতৰ ল'ৰা হত লৰাকেইটা, সিহতে ভাল বনাই বহুত বনাইছে সিহঁতে। অ এতিয়া ভুত বনাইছে একেলগে মিলি কেনে বনাব পাৰিলোঁ হয় আমি।
পাৰি অ এক্টিং মানে লাইনটো ভালেই আছে।
সেইতো একটিং লাইনটো ভালে আছে।
এবাৰ যদি তোৰ অ, এবাৰ যদি উইঢিবত যদি তোৰ ফ মানে চাচ ক্ৰাইবাৰ কেইটামান আহি যায়, তেনেহ'লে আৰু গ'ল আৰু সেইটো। সেইটোৱে ৰে কিমান পাই জান জানো?
পায় ডলাৰত পায়।
ডলাৰত পাই নেকি ইউটিউবৰ পৰা?
অ এইটোৰ পা ডলাৰত পায় পইচাত নাপায়।
অ আচ্ছা। ডলাৰৰ পৰা মানে কনভাৰ্ট হৈ যায়।
উম, কিমান পইচা পাবি ভাৱ তেন্তে। এক মাহত যদি তোৰ কিমান অ হাজাৰ দুই হাজাৰ ডলাৰো আহে তেতিয়াতো মানে বহুত পইচা।
বহুত হ'বৰে। এতিয়া আমাৰ ইণ্ডিয়ান কাৰেঞ্চি এতিয়া তোৰ অ আমেৰিকাৰ ওৱান ডলাৰ আমাৰ ইয়াত এইতটি নাইনটি ছিক্স হ'ল এতিয়া।
অ' সেনেকাই চলি আছে। এশ টকাই আৰু কব গলে। চা ভাবিছা।
বা বহুত প্ৰফিট আছে ৰে।
সেইটোৱে, বল এক্টিং কৰো আমি সেইটোৱে সিহঁতকো লগ কৰো একেলগে। কথাটো পাতো চৰ্ট ফিল্ম এখন বনাও আমি। টিউচনৰ ওপৰত বনাব পাৰি, টিউচনৰ ওপৰত বনাব পাৰি টিউচ জনৰ ওপৰত
অ টিউচন এবাৰ যে এটা যে বনাইছিলে চাইছিলি ভিডিঅ' এটা যে মোৰ যে হাঁহি হাঁহি পেত ছেত বিষাই যায়, অ'' টিউচন মাষ্টৰ।
অ' সেইটো হয়। মই চাইছো বাৰু অলপ চলপ। গোটেইখন চোৱা নাই অলপমান চাইছো।
আচ্ছা
সেনেকে বনাব পাৰি।
অহ।
কপি নকৰো ধৰ লাহেকে মানে অলপ চলপ আৰু চাই মেলি তা পা এ ইনস্পায়াৰ হৈ কিনে বনাব পাৰি।
পাৰি পাৰি অলপমান খালি আমি ডিফাৰেণ্ট কৰিব লাগিব নহ'লে কপিৰাইট মাৰা বুলি
সেইটো কপি কৰা বুলি কব, কি ক এনেকে ধৰ বনালে ভাইৰেল যায় ন ধেমালি ফটুৱা
উম উম, মানুহক হঁহাব পৰাটো মানে বহুত ডাঙৰ কলা জান?
সেইটো হয় বাৰু দেই।
উম, মোক সেইটো মোক দেউতাই কৈছিলে। তাকেহে মানুহে হাঁহি হাঁহি পেত চেত বিষ খাই যাব একুৱা এটা কণ্টেট বনাব লাগ যত মানে হাঁহি হাঁহি মানুহে পেত বিষাই যাওক।
সেইটোৱেটো। আৰে আমি আমি গোটেইখিনিয়ে কথা পাতিব লাগিব ধৰ আৰু গোটেইখিনি কথ কথা পাতি লাগিব আৰু ক'ব গলে আমাৰ লগৰবোৰৰ ন আই ফোনো আছে আইফোনত ভিডিঅ' বনালে জানোৱেই কিমান ভাল বনিব কেমেৰা নহলেও চলি যায়।
আইফোন কি?
আইফোন ফিফটিন হবলা?
ফিফটিন? ঠিকে আছে৷
নতুন কে লৈছে সেইদিনা৷
অ আমাৰ আকৌ তোৰ আমাৰ এই চাৰিআলিটো তোৰ হেৰি মোবাইল চোবাইল হেৰি কৰে নহয় বিক্ৰী কৰে নহয় কে বি এন্টাৰপ্ৰাইজ নামৰ
কি ক তোৰ এয়া নেকি অপেন বক্স নেকি অ নতু এনকে খুলিছে ন ওপৰৰ দোকানখন?
অ-অ দেখিছ তই এই হস্পিতেল খনৰ যে মুখতে?
অ চাইছো-চাইছো তোৰ মিছন হস্পিতেলৰ সন্মুখ
অ-অ-অ ৰীল বিলাক পাৱ?
পাইছো মই ভিতৰলৈকে যোৱা নাই বেছি দাম বুলি শুনিছিলো মই৷ অ শুনিছিলো হে৷
কমতে পাই দেখোন আকৌ দেখোন ভিডিঅ' বিলাকত দি থাকে আকৌ তোৰ যদি ত ফল পৰা দেন তই মানে এয়াৰবডছটাও ফ্ৰী পাবি৷
বা আগম্তত আমি ফল' কৰি যাব পাৰি৷
অ ফল' কৰিবলৈ যদি তই যদি মোবাইল কিন তেনেহ'লে ফল' কৰিলে তোক এয়াৰবাৰ্ছ এটা ফ্ৰী দিব৷
সেইটোৱে মোৰ আৰু এখন চিনাকি দোকান আছে তাতেও কম পাই তোৰ ফোন ফৰ ইউ বুলি আছে এখন৷
অঁ ফোন ফৰ ইউ ন?
অঁ চিনি পাৱ?
পাওঁ-পাওঁ-পাওঁ ইউটিউবত মানে ইউটিউবহে আহিছে ৰিলচত পাইছিলো৷
অ তোৰ টাউনত আছে এখন-এখন চিনাকীয়ে হয় কব চিনি পাওঁ তাতে অপেন বক্স বোৰ ভাল-ভাল
অ ইয়াত কিবা ডপ্লিকেট ডুপ্লিকেট নেকি?
ডুপ্লিকেট নহয় মানে এতিয়া ধৰ কোনোবা এটা ধৰ আইফোন কিনিলে
অ
ধৰ সি চলাব নোৱাৰিলে বা ইনষ্টলমেন্ট মাৰিব নোৱাৰিলে সি একমাহতে ধৰ এ ঘূৰাই দে আকৌ ফোনটো এইটোতো নতুনে ফোন হয় ন এইটো কোনো ইউজ নকৰে একবাৰ অ বক্সটো খুলি যোৱা পিছত আৰু টো এ লগাব নোৱাৰি সেইটো কাৰণে মানে অপেন বক্স বুলি কয় সেইবোৰ চেকেণ্ড হেণ্ড কিন্তু মানে ভাল কণ্ডিচন আৰু একেবাৰে বেয়া নহয়।
আচ্ছা আকৌ নিউ বিলাক।
নতুন বিলাক দাম লয় ক'ব গ'লে এতিয়া তোৰ আইফোন ফিফটিন টো লওঁ বুলি কলে তোৰ ফিফটি। থ ফিফটি ছিক্স মান ল'ব ল। সেইবোৰ তেতিয়া ধৰ ত্ৰিশ হাজাৰ চ ত্ৰিশ হাজাৰ এনেকুৱাটা পাই যায় পয়ত্ৰিশ হাজাৰ৷
উম-উম উম আচ্ছা মই তাকে লম বুলি ভাবিছিলো অ
তাপা?
ল'ম বুলি ভাবিছিলো তাকে এতিয়া পইচাটো মিলেতো ল'মেই বাৰু পইচাটো নিমিলে ন আৰু ল'বতো নোৱাৰিম ন।
সেইটো হয় বাৰ নতুনে ল নতুনে ল৷ পুৰণা ল'ব নালাগে৷
নতুনে লম মই পুৰণা নলওঁ৷
পুৰণা লবলে বেয়া লাগে ন।
কোন লগৰ ভাব মানে কি আৰু আপ যদি পইচা দিবা যদি পুৰণ বেলেগে ইউজ কৰাৰ লগত তেনেহলে নিজৰ কিবা ৰি্ৰে ফিল এটা হৈ থাকে যে বেলেগ ইউজ কৰাটো লৈছো৷ কেইটামান পইচা বেছিকে দিয়া হয় নতুন এটাই পালো হয়৷
উম কেইটামান পইচা য বেছিকে দিয়ে লাগিলে দেৰি হওক দুদিনমান কিন্তু নতুন এটা লবলৈ ভাল লাগে। পুৰণা মোবাইল বেলেগে চলোৱা মোবাইল চলাবলৈ ধৰ ভাল নালাগে কিবা
সেইটোয়েটো বেলেগে চলোৱা মোবাইল চলাবলে কিবা মানে কিবা লাগে আৰু! ভাল নালাগে কিবা এটা৷ অ এনেকুৱা লাগে বেলেগে ইউজ কৰি পেলাই দিছে আৰু
সেইটোয়ে একো নাই তই নতুন ফোন এটাকে ল ছেকেণ্ড হেড নন।
উম তই ওলাবি দে মোৰ লগত ন মইতো ফোন কৰিম।
অ অ হ'ব তই মোক ফোন কৰিবি কি আজি যাবি নেকি?
আজি নাযাও কেইদিন মান দেৰিকে যাম তেতিয়া ভাল এটা ল'ব পাৰিম।
হ'ব অলপমান দেৰি ন কিয় এক এক দুমাহ অ
এক মাহ মান
এক মাহ মান ন কি ফিফটিনটো লবি। কাম কৰ ছিক্সটিন টো ল অ কাৰণ ফিফটিন টো লৈ লাভ নাই ফিফটিনটো অলপ দিনৰ পিছত বন্ধ হৈ যাব ছিক্সটিন টো যদি লও তই। সেইটো ললে তোৰ কিমান এ দুহেজাৰ ত্ৰিশ চনলৈকে চলি যাব।
দুহেজাৰ ত্ৰিশ। মানে আইফোন টো কি মাহে মাহে কি চে মানে বছৰে বছৰে কি চেঞ্জ কৰি থাকিব লাগে নেকি?
অ মানে বন্ধ হৈ যায় ন ফোনবোৰ সেইবোৰ বেছি দিন নচলে মানে আইফোন
বেছিদিন নচলে।
তিনি চাৰি বছৰমানান চলে চাগে দেই এনেকুৱাইে
অ বেছি বেছি বছৰ নচলে।
উম তেনেকুৱা বেছি নচলে সেই কাৰণে মানে আইফোনটো ল'বলৈ মন নাযায় মোৰ
অ অ তোৰতো কিমান বছৰ গ'ল।
এই মোৰতো বহুত গ'ল দুহেজাৰ তেইশতে কিনা ব'লা
আচ্ছা
তেইশ চৌবিশ পঁচিশ ছাব্বিশ চাৰি বছৰ গ'ল মোৰ ফোনটো
অ চাৰি বছৰ গৈছে আৰু ততো কিমান বছৰ চলা পিছ ঠিক নাই।
ফোন এটা ল'ব লাগিব।
কেতিয়া ল'বি?
ভাবিছো অহা মাহত লওঁ বুলি ভাবিছো, মোকো ফোন এটা লাগে মানে।
অ ফোন এটা ল'ব লাগে অ মোৰটো তোৰ দুবছৰ পাৰ হল যদিও